হেল্ল'
অ নমস্কাৰ
অ নমস্কাৰ দয়া অ ভাল ভাল আপোনাৰ
অ মইো ভাল আছো
অ ভালে আছে কি কৰি আছে বৰ্তমান
এতিয়াতো মই সেই উম এছ এছ চি আৰু ৰেলৱেৰ মোৰ প্ৰিপচন লৈছো সেইকাৰণে মই মেথ বিলাক কৰি আছিলো
অঁ খালে
অ আপোনাৰ আপোনাৰ আপোনাৰ বাবে উম শিক্ষাৰ আচল অৰ্থ কি
উ মোৰ কাৰণে শিক্ষা অ মোৰ কাৰণে শিক্ষ শিক্ষাৰ আচল অৰ্থ হ'ল শিক্ষা যদি নহয় এজন মানুহ মানে সি উম ক'ব গ'লে শিক্ষা যদি নাথাকে তেনেহ'লে তাৰ জীৱনত মানে সেই জীৱনটো কেনেকৈ ঘঢ়িয়াই ল'ব পাৰিব সেইটো সেই মানে জীৱনৰ আচল উ মানে অ অৰ্থটোৱে সি গম নাপাব চাগে শিক শিক্ষা নহলে উম আৰু শিক্ষাৰটোো বহুত ভাগ আছে ন
হয়
এতিয়া আমি ক'ব গ'লে এটা হৈছে আধ্যাত্মিক শিক্ষা উম শিক্ষাৰ কোনো শিক্ষাৰ কোনো মানে সীমা সংখ্য্াই নাই শিক্ষা যিমানে কৰিবা স ইমানেই মানে তাৰ শিক্ষা মানে কি এনেকুৱা শিক্ষাক তুমি শেষে কৰিব নোৱাৰিবা যিমানে শিক্ষা ল'বা সিমানে তোমাৰ নিজৰ কাৰণে ভাল হ'ব
হয় আৰু মোৰ বাবে আৰু মোৰ বাবে উম আপনি মানি মানিলও শিক্ষা কেৱল এটা উম কিতাপ পঢ়ি বা পৰীক্ষাত উত্তৰণ হোৱা মই ভাবো এইটো নহয় উম অ ই হৈছে যিটো উম যিটো মানুহৰ চিন্তাধাৰাক বিকশিত কৰা আৰু এইটো আৰু প্ৰকৃত শিক্ষাই যিটো আমাক টো জীৱনৰ জটিল অ জটিল উম সমস্যা বোৰ সমাধান কৰিবলৈ আৰু অ আৰু সঠিক, সিদ্ধান্ত ল'বলৈ সক্ষম কৰি তলে আৰু য আমাৰ চৰিত্ৰ গঠনতো হোৱাই কৰে আৰু আমাক এজন, এজন দায়িত্বশীল দায়িত্বশীল আৰু প্ৰকৃত মানুহ, অ নাগৰিক হিচাপেও গঢ়ি তোলে আৰু এইটো অ আৰু শিক্ষা হৈছে। যি যিটো এজন ব্যক্তিক অন্ধবিশ্বাস, ৰ পৰাও মুক্তি কৰে আৰু উম অ অ' আৰু আৰু পৃথিৱক চাবলৈও শিকায় আৰু সেই শিক্ষা কেৱল চৰকাৰী চাকৰিৰ বাবেও নহয় এইটো উ বৰঞ্চ নিজক, এগৰাকৰাকী উন্নতি মান মানহ হিচাপও অ এইটো গঢ়ি তোলাৰ প্ৰয়াস কৰে মই ভাবো হয়।
মই ভাবো কি শিক্ষা এতিয়া হ'ল শিক্ষা আধ্যাত্মিক শিক্ষা আৰু শিক্ষাৰ, তো বহুত ভাগ আছে শিক্ষা যে আধ্যাত্মিক আছে মানসিক আছে। বহুত বহুত কেইটা ভাগ আছে অ' এতিয়া শি শিক্ষা আমি কেতিয়া কিছুমান শিক্ষা আমি যিবিলাক শিক্ষা শিক্ষা মোৰ মতে আৰু যিবিলাক শিক্ষা আমি ইডুকেশ্যন মানে কিতাপত যি যিবিলাক পাওঁ আৰু সেইবিলাক মানে শিক্ষা অকল মানে চৰকাৰী চাকৰিৰ কাৰণে সেই মানুহে বেছিভাগে মানে ফিপ ফিফটি পাৰ্চেণ্ট চৰকাৰী চাকৰিৰ কাৰণেহে পাৰ বাকী যিখিনি তাৰ চৰিত্ৰ গঠনৰ কাৰণে আ তাৰ যিখিনি জীৱন হৈলী যিখিনি দৰকাৰ সৰু যেনেকুৱা মাক দেউতাকৰ সেৱা শুশ্ৰূষা কৰা, তাৰ পিছত বেলেগৰ বেলেগৰ কৰা, নিজৰ উপকাৰ কৰা, নিজৰ লগতে বেলেগৰো ৰেচপেক্ট কৰা সন্মান কৰা জীৱ জীৱ জন্তু উপকাৰ কৰা তো সেইবিলাক শিক্ষা অকল মানে কি কিতাপত প নাযায় কিন্তু কিতাপত দেখিবাচোন কিতাপত সেইবিলাক শিক্ষা পোৱা নাযায়। কিতাপত মই কেতিয়াও দেখাই নাই আজিলৈকে। কে যেনেকোৱা যে মাক দেউতাকক সৰুৰ পৰা মাক দেউতাকক সেৱা শুশ্ৰূচা কৰিব লাগে গে মাক দেউতাৰ লগত কাজিয়া কৰিব নালাগে, সেইবিলাক শিক্ষা কিন্তু কিতাপত কিতাপত কেতিয়া লিখে কেতিয়াও লিখা নাই। কিতাপত উম কিতাপত লিখা থাকে যে আ আমাৰ কিবা কয় আ আ আগতে ইতিহাসত কি হৈছিল উম তাৰপিছত
এয়া আমাৰ ৰাসায়নিক ফিজিকেল এইবিলাক বস্তু কেনেকে ডক্তৰ হ'ব পাৰি কেনেকে ইঞ্জিনিয়াৰ হ'ব পাৰি সেইবিলাক শি শিক্ষাহে লিখা থাকে।
হয় আৰু আপোনাৰ বাবে আজিৰ সময়ত শিক্ষা জৰুৰী নেকি? নে কি হব সেইটো?
তাৰমানে শিক্ষা মানে জৰুৰীতটো হয় জৰুৰী মানে ক'ব গলে শিক্ষাটো এতিয়া জীৱনতটো চলিব লাগিলে এতিয়া ভাল চাক কৰি দৰকাৰ হয় তাৰপিছত ভাল চাকৰিৰ লগতে এতিয়া চাকৰি যদি নাপাও তেনেহ'লে কি কিবা এটাতো কৰ্ম কৰি খাবই লাগিব, ত অ' আৰু আজিকালি এনেকোৱা কোৱা হৈছে চৰকাৰখন এনেকোৱা কোৱা হৈছে চৰকাৰী চাকৰিতো আমি নাপাওেঁই যেনেকুৱা আমি অ' নাপাওঁ আমি এতিয়া কিমান যিমানে শিক্ষা নকৰোঁ কিয় মোৰ মত
বছৰত তিন বছৰত অ'। উম উম হৈ গৈছে কিন্তু মই প্ৰচেষ্টা
উম, চলাই আছা। ময়ো প্ৰচেষ্টা কৰোঁ ময়ো চেষ্টা কৰি আছোঁ কিন্তু এতিয়ালৈকে মই মানে ভাল এটা মানে অহ কিহত দিশ মানে পোৱা নাই তেনেকুৱা। ত সেইটো কাৰণে অ' সেইটো কাৰণে মই ভাবো মানে কি অকল মানে এডোকেছ লৈ পঢ়া শুনা কৰি মই শিক্ষা লোৱাটো সেইটো নহ'ব মোৰ যিকোনো মোৰ আজি আজি যদি মই চৰকাৰী চাকৰি এটা নাপাওঁ বয়সটো পাৰ হ'লে, তেনেহ'লে মোক কিবা নহয় কিবা এটা কৰি খাবই লাগিব। তেতিয়াহ'লে মোক কিছুমান প্ৰাইভেচি মোৰ প্ৰাইভেট কাম কৰিব লাগিব। প্ৰাইভেট কাম যিবিলাক কৰি মোৰ জীৱনটো উন্নতি কৰাৰ কাৰণে চেষ্টা চেষ্টা কৰিব লাগিব ত' তেনেকে মই চলি আছো আৰু।
হয় আৰু মোৰ বাবে আৰু মোৰ বাবে উম, যিটো কয় উম, আজিৰ যিটো প্ৰতিযোগিতামূলক পৃথিৱী শি শি শিক্ষা আছে না মানুহৰ মতে আৰু এইটো কম্পিতেশন হৈয়ে আছে। ত' সেইকাৰণেও মই ময়ো এছ এছ চি ৰেলৱে আৰু লাজিক নিযুক্তি পৰীক্ষা বোৰৰ বাবেও মই সঠিক উম, শিক্ষাক প্ৰস্তুত লৈছোঁ আৰু শিক্ষাৰ জৰিয়তে মই এটা। কি কয় তটো নতুন-নতুন, দক্ষতা অৰ্জন কৰিব পাৰো এইটো মই চলাই আছো আৰু উম, যি কেৱল কি কয় যি কেৱল কৰ্মস্থানৰো সুযোগ বৃদ্ধিকৰক আৰু ই কেৱল আৰ্থিক বা সাদিনত, টা দিয়া নয় বৰঞ্চ যিটো কয় সমাদৰ, সমাজৰ নিজৰ এটা পৰিচয় সৃষ্টি কৰাতো সহায় কৰে। আৰু গতিকে নিজৰ লক্ষ্যটো উপনীত হবলৈ আৰু উম, বৰ্তমান ডিজিটেল যটো পৃথিৱী হৈ আছে। জানা এতিয়া সেই সৈতে খোজ মিলাইবলৈ শি শিক্ষা মই ভাবো অতিক জৰুৰী হয় আৰু। আৰু আজিতো অনলাইন শিক শিক্ষা উম, অনলাইন শিক্ষা বহুত হৈছেনে। ত মই ভাবো যে হেনী শিক্ষা আৰু অনলাইন শিক্ষাৰ মাজত দুনো ই নিজ-নিজ সুবিধা আছে।
অ' সুবিধা আছে এতিয়া অনলাইন অ' অনলাইনতো বহুত শিক্ষা এতিয়া আমি কি কিছুমান শিক্ষা আমি কিতাপত নাপাওঁ তে অনলাইনৰ পৰাই আমি মানে। সেইখিনিও সেই ডিজিটেল মানে আজি চৰকাৰে যে ডিজিটেল ইণ্ডিয়া যে বনাইছে। যে ডিজিটেল ইণ্ডিয়া এনে এনেয়ে বনোৱা নাই আজি আমাৰ মনে খালী অকল ইণ্ডিয়া তে নহয় বাকি জিবিলাক ইণ্ডিয়াৰত বাকী যিবিলাক চাইনা আমেৰিকা এইবিলাক দেশ বহুত আগত আছে। ত' সেইকাৰণে উম, বহুত আগতে সেইকাৰণে চৰকাৰ চৰকাৰে ভাবিছে যে যে ডিজিটেল ইণ্ডিয়াখন অসমত ত মানে অসম বুলি নহয় আমাৰ গোটেই ইণ্ডিয়াখনকে আমি ডিজিটেল ইণ্ডিয়া বনাই লওঁ সেইকাৰণে। সেই সূবিধা খিনি আমাক দিয়ে আৰু আমি সেইখিনি মানে অহ, ধৰিবৰ কাৰণে চেষ্টা লাহে কিন্তু কিছু মানে এনেকুৱা মানে বস্তু আমি মানে এতিয়া চোৱা মোবাইল ত চবৰে টকা পইচা নাথাকে সবেই টো আৰু দামি দাম মবাইল কিনিব নোৱাৰে এতিয়া মই মোৰ লগত আজি মোৰ কিছুমান এনেকুৱা আ হৈছে যে মা দেউতাকৰ ইমান টকা পইচা। সিহতে দামী-দামী মো ব্যৱ্হাৰ কৰে তাৰপিছ মোৰ ন মই সেই কৰ্ম কৰিয়েই মোবাইল টো লব লাগিব উম, ত সেই সেইমতে আৰু মই মানে কাম কৰিয়ে মই মোবাইল লৈছোঁ তাৰপিছত। মবাইল লৈ এতিয়া মই অনলনত তাতে কিবা ভাল ভাল জবৰ কাৰণে এভ এডভাৰটাইজ চাই থাকোঁ। তাৰপিছত অনলাইনত কিছুমান এনেকুৱা জব পোৱা যায় সেইবিলাকো কৰোঁ প্ৰাইভেচি কৰোঁ। সেইখিনি যিখিনি পইচা পাওঁ আৰু সেইটোতো ডিজিটেলৰ কাৰণেতো হৈছে নহ আজিকালি। আৰু মই ভাবো মই মইও যিখিনি মানে ভাবি আছোঁ এতিয়ালৈকে। মই যিটো কৰিব পৰা নাই মোৰ যিটো শিক্ষা দৰকাৰ সেইটো শিক্ষা মই। তেতিয়া মই মোৰ লগতো ইমান টকা পইচা নাই যে ত্ৰিশ হাজাৰ পঁচিশ হাজাৰ টক। কা দি মই এডমিছন লব পাৰোঁ সেইবিলাকটো মোৰ নাইয়ে আৰু লগতে মোৰ গোটেই জীৱনটো। চলিব লাগিব টকা পইচাও থাকিব লাগিব। সেইবিলাক ক'ৰ পৰা পাম এতিয়া নিজে কৰিব লাগিব সেইকাৰণে মই অনলাইনতো মানে। কিছুমান মানে সুবিধা চাওঁ আৰু কিছুমান অনলাইনত যদি এনেকুৱা ভাল শিক্ষা পোৱা যায় যে অনলাইনত। জৰিয়তে সিখিনি মই আ মান। শিক্ষাখিনি গ্ৰহণ কৰোঁ তাৰপিছত সেইটো কৰি মই। কিবা এটা যদি ভাল এটা চাকৰি যদি এপ্লাই কৰিব পাৰোঁ। তেতিয়া সেইটো মোৰ কাৰণে ভাল ত' এনেকে মই ভাবোঁ আৰু।
আৰু মই মই ভাবোঁ আৰু যিটো দুয়ো। নিজ নিজ সুবিধা আছে যিটো আপুনি মানি লওক অনলাইন হিংসা। অনলাইন শিক্ষা বা পৰম্পৰাগতখিনি পৰাই শিকাওঁক। কাৰণ যিটো পৰম্পৰাগত শিক্ষা যিটো। ছাত্ৰ ছাত্ৰীসকলো যিটো মাজত এটা। সামাজিক আৰু পাৰম্পৰিক যিটো অনুশাসনো। গঢ়ি তোলে আৰু আনহাতে যিটো অনলাইন শিক্ষা বা ডিজিটেল শিক্ষা ব্যৱস্থা। উম যিটো উম। আজিৰ ব্যস্ত জীৱনৰ সময়ত বচাবলৈ সহায় কৰে আৰু। কি কয় সিটোক যিসকলে যিসকলে মোৰ দৰে চৰকাৰী চাকৰিৰ বাবেও। বস্তু চলাই আছে যিটো আপুনি মানি লওঁক তেওঁলোকৰ বাবে অনলাইন মাধ্যম বহুত। মই মানো যে সহজলভ্য হৈ উৎস হৈ উঠিছে হয় আৰু। সেয়ে বৰ্তমান সময়তে এই দুই ধৰণৰ শিক্ষাও এটা মিশ্ৰণ বা। যিটো দক্ষতা বৃত্তি কৰি জীৱিকা এইটো আৰু। মই ৰাখিছোঁ অ অঁ অঁ অঁ অঁ। মই পিছত কথা পাতিম অ হয়।